হেল্ল'
হেল্ল'
অহ কি কৰি আছা
এ বহি আছো
অ
আছো আ ভালে
অহ অ ভালেই হেৰি আচাৰ বনাইছানে এইবাৰ
আচাৰ আমৰ অলপ বনাইছিলো
অকল আমৰ হে
আমৰ হে বনালো
অ' বিক্ৰী কৰি আছা নে?
বিক্ৰী কৰিলো অলপ, অলপ আছে বাৰু ইমান নাই আৰু!
অ' হেৰিযে এই কি বুলি কয়! কঁঠালৰ বনোৱা, বনোৱা নাই ন?
কঁঠালতো বনোৱা নাই, তাৰমানে তেতিয়া বৰষুণ হৈ থাকিল যে।
অ' মই আকৌ কঁঠালৰ আচাৰ আছ চিল যদি বোলো অলপ, এই মানে দোকান এখনত হেৰি ঠিক কৰি লৈছো যে এইবিলাক মই কেক-চেকো বনাই থাকো যে। এইবিলাক মানে দিও বুলি ভ, মানে দিও যে সেই তাকে সিহঁতে মানে
কাটি দে। তাৰপিছতে হেৰি কি বুলি কয়, সেই সিহঁতক মানে, দিবলৈও লাগিছিলে কঁঠালৰ আচাৰ অলপ।
অ' অ'।
সেইকাৰণে মানে কৈছিলো।
অ' কঁঠালৰটো বনোৱা নাই এইবাৰ। এ আমৰ বনালো। আকৌ অলপ দিনৰ পিছত গাজটেঙা ওলাব, গাজটেঙাটো বনাব পাৰিম আৰু।
অ' গাজটেঙা, গাজটেঙাটো হেৰি যে এনেকে যে থৈ দিয়ে যে হেৰি কৰি পেলাই, টেমাত যে ভৰাই পেলাই থৈ দিয়ে। সেইটোত কি-কি দি পেলাই থৈ থৈ দিয়েনো!
সেইটো একো দিব নালাগে, সেইটোত তোমাৰ ধৰা তুমি বোলে মই আজি পিচনাত পিচি পেলাই থ'ম। বা কটাৰীয়ে কুটি পেলাই, টুকুৰা-টুকুৰ কৰি পেলাই থওঁ সেইটো খালি কৰি পেলাত তুমি? ধুনীয়াকে নিমখ মখ বা দেখিবলৈ ভাললগা কে আও, তেতিয়া তোমাৰ হালধি অকণমান নিমখ অকণমান সানি পেলাই তুমি টেমাত ভৰাই থৈ দিলে, অ' তেনেকে টেমাত ভৰাই থদিলে হ'ল তুমি বছৰ ধৰি ৰাখি থাকিব পাৰিবা তেনেকে পেলাই
অ' তেনেকে কৰি পেলাই তেল -চেল দিব নালাগে আৰু
তেল দিব লাগে এনে এইখিনি আমি যিখিনি শুকাই হেৰিকে আমি তকাৰী ভাজি খাবলৈ বা থৈ দিও। সেইটো হ'ল তাৰমানে তেনেকে পেলাই আমি এবছৰলৈ বা দুবছৰলৈ থ'লে একো অসুবিধা নহয় তাৰমানে।
অটো বেয়া হৈ নাযায় ন'?
নাই, বেয়া নহয়।
অ' মই গাজ টেঙাটো তেনেকে ৰাখি পোৱা নাই। মানে অলপ দিনৰ কাৰণে ৰাখোঁ । মোৰ বেয়া হৈ যাবগে বুলি আকৌ বনাই গৈ খাই পেলাওঁ যে।
নহয় - নহয়, বেয়া নহয় । সেইটোৱে মানে যিমান দিনলৈ ৰাখা যায়, যিমান পুৰণা হয়, সিমান টেঙাটো বেছি উঠি যায়।
অ' টেঙাটো বেছি হয় ন'? অ', সেইটো যিকোনো বস্তুৰ লগতে বনাব জানে দাইল-চাইল বা শাক অ'- এইবিলাক মধুফুলে সেনেকুৱা মাছ, মাছ
খাব পাৰি, শাকৰ লগতো দিব পাৰি। টেঙা জাতীয়- টেঙাটো কাৰণেহে লাগে আমাক, নহয় জানো?
অ' মাংসত মানে খাই পাইছোঁ, হেৰি বইল মাংস তেনেকে দি পেলাই। জালুক অলপ সৰহ কে দি আদা, নহৰু অলপ দিব লাগে আৰু ব- মাংসটো বইল কৰি পেলাই তেনেকে খাই পাইছোঁ কিন্তু মানে এনেকে খাই পোৱা নাই। উম মানে বহুত দিন থৈ পেলাই খাই পোৱা নাই, সেইটো নষ্ট হৈ যায় বুলি ভাবি থাকো যে!
নহয় নহয়, ভালে হৈ থাকে বাৰু!
অ'।
সে মোৰ যোৱা বছৰ, যোৱা বছৰ বনোৱাই আছে নেকি এতিয়া! অ' এটা বৈয়াম আছে বাৰু! এটা বৈয়াম অলপ আছে। মানে ভাজি পেলাইও খাব পাৰা যায়, জালুক জিৰা দি পেলাই অকমান হেৰি কৰি, খালি ভাত হ'লে বোলে জিয়াকে অকণ ভাজি পেলাই তেনেকে পেলাইও খাব পৰা যায়।
অ' এই অ' সেইটো-সেইটোকে তেনেকে পানী খতিয়ে, পানী খতিয়ে ভাজি পেলাই খাব পৰা যায়।
পানী মানে কি, আমি থওঁতে সেইটোত
তে
থৈ দিওঁতে তাৰ পৰা যিটো পানী ওলায়, সেই অকনমানহে পানী ওলায়, ভাজোতে কৰোঁতে সেইখিনি পানী নাইকিয়া নাইকিয়া হৈ যায়গে, তুমি পানীখিনি দিবও পাৰা বা পানী খিনি নিদিবও পাৰা
অ অহ অহ হয় নেকি অ সেইটো কথা নাজানো দেই আজিহে গম পালো বাৰু তাৰপিছত এনেই যে এটা আপুনি যে হেৰি মই মাজতে এবাৰ আনি পেলাই খাইছিলো হেৰি নহৰু যে আচাৰ এটা বনাইছিলে
অঁ নহৰু আৰু আদা দি পেলাই কলে সেইটো বনাওঁ
অ নহৰু আদা সেইটো কেনেকে বনাই বাৰু
নহৰুটো আমি গুচাই কৰি লৈ পেলাই এদিন আমি ধুনীয়াকৈ নিমখ আৰু হালধি সানি পেলাই অলপ থৈ দিওঁ ঢাকি পেলাই
অ
ঢাকি থৈ দিয়াৰ পিছত তোমাৰ পিছদিনাখন ৰ'দত আমি ধুনীয়াকে উলিয়াই দিওঁ সেই যিটো পানী ওলাই পানীখিনি পেলাই দিওঁ আৱ পানী এটা ওলাই নহয় নহৰু পা মানে পানী চানী নিদিয়াকে আমি হালধিখিনি নিমখ খিনি সানি পেলাই থৈ দিওঁ সেই যিটো পানী ওলাই আমি সেই পানীখিনি পেলাই দিম পেলাই দি পেলাই অলপ দিন ৰ'দত দিম ৰ'দত দি পেলাই শুকাব ইমানু শুকাব নালাগে এবাৰত বেছি অ ভাল ৰ'দ হ'লে একেটা ৰ'দতে হৈ যায় যদি অকণমান মানে ৰ'দটো হেৰি হৈ থাকে কোমল হয়
বেছি অলপ সময় দিলেই হ'ল আৰু
অ মানে ৰ'দ কোমল হলে আমাৰ দুদিন লাগে
দুদিন লাগিব মানে নহৰুটো বা পানীটো শুকাব লাগে নে
অ নহৰুটোৰ পৰা পানীটো শুকাই যাব লাগে পানীতো থাকিব নেলাগে পানীটো থাকিলে মানে ভেকু কুৰ উঠা সুবিধাটো থাকে যে
অ অ অ আৰু আদাটো আদাটো
একৈ হ'লে আদাটো টুকুৰা টুকৰি কৰি দিব পাৰে বা মিকছাৰ সোমিয়াই পেলাই খুন্দিও দিব পাৰে
অ অ পিচি পেলাইও দিব পৰা যায় নহয় নহয় আদাটোও ৰ'দত দিব লাগিব নে সেইটো সুধিছো মই
আমি এতিয়া আজি বনাম বনালে সেই আদা খিনি যদি যদি আমি নহৰু লগত সমানেই যদি আমি এক্সট্ৰাকে কাটি পেলাই আমি নহৰুখিনি যেনেকুৱা ছাইজত বনাম তেনেকৈ পেলাই যদি আমি আদাখিনিও দি দিওঁ তেতিয়াহ'লে আদা নহ‌ও একেলগে কুৱাব লাগিব তিয়াই থৈ দিব লাগিব। যদি বোলে আমি ন নহৰুটোৰ লগত অকল নহৰুটো আধা আচাৰ বনাম তেতিয়াাহ'লে তাৰমানে তোমাৰ হেৰি হ'ব উম এই আদা খিনি আমি খুন্দি পেলাই যে কেতিয়া বনাম
অ অ অ অ মানে আদা ৰসটো আদা ৰসটো থাকিলে একো নহয় আৰু অ
আদা ৰসটো আমি তেলত মছলা ভাজোতেটো আদা ৰসটো ভাজায়
ভাজাই যাব অ অ অ অ, আৰু বস্তুখিনি একেলগে আকৌ তেলত মানে ভাজিব লাগিব অকমান
অ অলপ ভাজিব লাগিব। দুই মিনিট অ তিনি চাৰি মিনিট মান পাঁচ মিনিট মান মছলাখিনি ধুই ভাজি ল'ব লাগিব তেল খিনি জোখত দি। অ এইখিনি দি পেলাই পাঁচ মিনিটান ভাজি পেলাই তাৰপিছত গেছ অফ কৰি দিব পাৰ বা জুইত বনালে জুইত পা নমাই পেলাই থৈ দিব পাৰা তাৰপিছত অ ঠাণ্ডা হ'ব ঠাণ্ডা হোৱাৰ পিছত বয়ামত ভয়
ঠাণ্ডা হোৱাৰ পিছত থব লাগে ন? আকৌ যে কিছুমান এনেকে কিছু কিছুমান আচাৰ এনেকে ভেঁকুৰ উঠি যায়গে ন‌
অ এই যিবিলাকত মানে পানীতটো থাকি যায় বা পানী লোৱা চামুচ চামুচখন যদি আমি পানী থকা চামুচখনকে যদি ধুই আনি পেলাই সেইখনকে যদি আমি ভৰাই দিওঁ বা পানী আছে সেই সিহঁত যদি ভৰাই দিওঁ তেতিয়াহলে সেইটো ভেকুঁত উঠে বা বতাহ যদি সোমাইছে তেতিয়াও ভৰি ভেকুঁ উঠে
ভে বতাহ সোমালে ভেঁকুৰ উঠে ন? তাকে মানে কেতিয়াবা কিছুমান আচাৰ এনেকে অনা যায়, আনা পিছত কি হয় তাতে ঠিকে থাকে, কিন্তু ঘৰত আনি পেলাই দুদিনমান খোৱাৰ পিছত ভেঁকুৰো উঠা নিচিনা হৈ যায় যে সেইটো কাৰণে মানে বোলো এইটো ভেঁকুৰটো নুঠিবলৈ কাৰণে কিবা দিয়ে নে ভেঁকুৰ টো নুঠেই নে কিছুমান আছে
উম না তাত ভিনেগাৰ দিব পাৰে ভিনেগাৰ নিদিলে বা নেমু দিব বৰনেমুৰ ৰখটো দিব পাই যিবিলাক অ যিবিলাক ভেঁক মানে ভেঁকুৰ উঠাৰ সম্ভাৱনা থাকে থাকে তাত ভিনেগাৰ আৰু মানে নেমু ৰসটো দিলে ভিনেগাৰে নেমু ৰসটো একেটাই হয় তাৰমানে বোলে আজি ভিনেগাৰ নাই তাত নেমু ৰস অলপ দি দিম বুলি
ভিন অ ভিনেগাৰটো মানে হেৰি কিবা পৰিমাণ থাকে নে দিব পৰা বোলে মই এক কেজি বনালো
এক কেজি তোমাৰ আধা কাপ মান দিব লাগিব অ চাহ খোৱা কাপে
আপুনি এনে কঁঠালৰ কঁঠালৰ টো বনাই পাইছে নাই কঠালৰ যিটো
বনাই মানে এবাৰ বনাইছিলো ঘৰত খাবলৈ বনাইছিলো ইমান বেয়া নালাগে ভালে লাগে
অ মই মানে কঁঠালৰ অলপ শুকুৱাই অ শুকুৱাই তেনেকে ৰাখি থৈছো হালধি নিমখ সানি বনাই অলপ আৰু কিন্তু মানে বস্তুটো এতিয়া মই বনালে বস্তুটো কেনেকুৱা হব সেইটোহে মানে কেনেকে বনাম ভাবি আছো
অ তাকে বনাব সেইখিনি যদি বনা বনোৱাত
কঠালতোতো কঁঠালতোতো নহৰুতো আমি কেতিয়াবা মানে এনে নহৰুতো আমি গোটাকেও দিব
অহ পাৰিবা কথা মানে প্ৰতিটো বস্তুটা তুমি নহৰু দিব গোটাইও দিব পাৰা তুমি খুন্দিও দিব পাৰা তোমাৰ নিজৰ মানে হেৰি আৰু হয় আদা নহৰু খিনি যেতিয়া আমি ম মছলাখিনি যেতিয়া
অ অ উম
সেই লগত ধৰা তোমাৰ আদা নহওক তুমি খুন্দিলা
অ
সেইখিনি খুন্দি পেলাই আকৌ সেইখিনি ভাজি দিলা তুমি তেৰতে মছলা খিনিৰ লগত গোটেই খিনি ভাজি কৰি হৈ গল হৈ যোৱাৰ পিছত তুমি কঁঠাল খিনি তাতে দি দিলা দি পেলাই সেই কঁঠাল খিনি অলপ ভাজি কৰি লৈ তাৰ পাছত লাহেকে গেষ্ট অফ কৰি পাই থৈ দিব আৰু বোলে ঠাণ্ডা
অ সেইখিনি তেনেকে দিব পাৰি ন আৰু ধৰক মানে ভাবিলো যে পকা জলকীয়াাতটো পকা জলকীয়া তেনেকুৱা থাকিলে সেইখিনি মই তেলতে দি দিব লাগিব নহলেতো জলকীয়াটোত পানী থাকিলে ভেঁকু উঠিব
অ নহয় জলকীয়া টো তোমাৰ হ'ল তুমি এতিয়া পকা জলকীয়াটো বনাবা অ তাতে তুমি জলকীয়া খিনি আ শুকুৱাই ল'ব লাগিব কা অ ৰ'দত শুকুৱাই লৈ পেলাই অলপমান পাঁচ মিনিট দহ মিনিট মান দি পিলা ৰদত শুকুৱাই শুকুৱাই তাৰ আগাৰ পানীত নাইকিয়া হব নহয় গা পানীতটো নাইকিয়া নাইকিয়া হোৱাৰ পিছতে তেতিয়া তোমাৰ ধৰা মানে আচাৰ খিনি তোমাৰ হেৰি হৈ আছে ভাজিছা তুমি মছলা খিনি দিলা দি কৰি লৈ কঁঠালখিনিয়ে হওক বা বা বেলেগ জলফাই হওক আম সেইখিনি দি দিলা দি কৰি লৈ পেল তাৰপিছত তুমি অলপ লৰা বা লই পেলাই স জলকীয়া খিনি তুমি যদি ফালি দিম বুলি বা ফালি দিব পাৰা যদি বোলে গোটাই দিও টুকুৰা কৰি দিওঁ তেনেকে পেলা তুমি আগতীয়াকে কৰি ল'বা খিনি ভাজি থাকোঁ সেইখিনি লাহে দিলে আৰু দি। পেলাই আকৌ সেইখিন অকণ লৰাই পেলাই তেতিয়া নমাই পেলাই দিব পাৰিবা
বাৰু এতিয়া মানে বস্তুতটো অকনমান হেৰি হব ন কৰিবলে ৰ'দাই কৰি ল'ব
অ জলকীয়া টো ৰদাব লাগিব তোমাৰ মানে তাতো হে থাকে যে ভিতৰত
পানী এটা থাকে হয় ৰস এটা থাকে নিজৰ সিহঁতৰ
মানে কি জলকীয়া খিনি যেতিয়া তুমি ধুবা যাতে তাৰ ঠাৰীতো স'লকি নাযায় ঠাইতো সলকি গলে তাৰ ভিতৰত পানী সোমাই যাব অ তেতিয়া তুমি ধৰা পানী খিনি মানে কি ধুই কৈ আনিবা তুমি ঠাৰিতো গুচা চাই দিব লাগিব
অ বাৰু ঠিক আছে দিয়ক হ'ব দিয়ক নহ'লে ন
অঁ হ'ব দিয়া
হ ব